হেল্ল' হেল্ল'
অ শুনিছা
অ কোৱা শুনিছো অ
হয়
মই বহি আছোঁ তুমি
পি চাং
মই বহি আছোঁ তুমি কি কৰিছা উম ভাত
লো
অ এ নেটৱৰ্কৰ কাৰণে চাগে
এয়াম ত কি হৈছে জানানে তাৰমানে মই নোখোৱা নোখোৱা বস্তু বিলাক দি আছে
কি দিছে আজি কি দিলে?
ভেন্দি দিছে, ভেন্দি মই খাব খাব নোৱাৰো ভেন্দিত মানে মোক খজুৱাই আৰু তাৰ লগতে ৰহৰ দালি দিছে ৰহৰ দালি মই নাখাও, মই বহুত বেয়া পাওঁ।
উম।
এতিয়া কি খাবা তুমি?
তেনে একো হোৱা নাই মই।
চিচি ভোক লগা নাই?
বগাটো লাগিছে।
তোমাৰ চাগে নেখাওঁতে-নেখাওঁতে অভ্যাস হৈ গৈছে।
নাই ভোক লাগে মোৰ।
তুমি কিবা এটা লৈ ল'বা ঐ কিবা বইল-চইল কৰিব পৰাকে।
এটা আছে।
তাৰ ডিম-চিম আনি থব পাৰা দেখোন। ডিমটো হ'লেও তুমি খাব পাৰা আকৌ।
বৰ টাইম লাগে এইটো হেৰিটো
উম।
তাত গৰম বইল হওতে-হওতে বহুত টাইম লাগে।
অঁ, এ আৰু এটা যে নতুনকে ওলাইছে। তোমাৰ বক্স-বক্স নিচে আমাৰ এই সৰু-সৰু ভাগ-ভাগকে থাকে যে বক্স নিচিনা।
অঁ, দেখিছিলো তাৰমানে ইয়াত জানা শুনিছো ভাল বুলি ইয়াত যে বইল কৰোতে যে
উম।
তুমি পাঁচ, ছবাৰ মান বইল কৰিব লাগিব।
অঁ।
সিমান কৈ কৰিথবলৈ এলাহ লাগে, আগতে অলপ দিন কৰিব লৈছিলো হা অ, বইল, বইলেই নহয়, বইলেই নহয় নিসিজেই নি খিজেই এতিয়া ছয়-সাত বাৰ আকৌ চুইচ বন্ধ কৰি-কৰি আকৌ অন কৰি-কৰি বইল কৰি থাকিব লাগে ইমান উ হেৰি কোনে কৰেগৈ কোৱাচোন?
তুমি সেই তেনেকুৱা এটাই লগোৱা মই তোমাক মানে মই নিজেও ভাবি আছো কোনটো ভাল হ'ব বুলি।
উম, এ এনেকুৱা নিকিনিবা তুমি কিনিলে তুমি ব বহল মুুখতো কিনিব পাৰা হা সেইটো মানে বহল মুখৰটো অলপ সোনকালেই হয়।
দেখুৱাবা চোন। আহ। মুখতে খুন্দা মাৰি দিছে ঘুচিয়াই মুখেদি এক খুন্দা মাৰিছে মুখত।
ফূৰ্তিতে ফুৰিব যায় বোলে।
উম কোনে ফুৰাবলে যায়।
তুমি মাইনাই ফুৰাবলৈ লৈ যা এক খুন্দাই মাৰিছা মুখতে মোৰ। ৰ চোন উঠ ধৰি দে, ৰ ৰ লগাই অ কি হ'ল কি। এই এইজনী কত কত ফুৰিব যায় আৰু অ, অ,
কি হব,
বান্ধিব নিদিয়ে ইফালে দৌৰিছে এবা সিফালে দৌৰিছে এবা।
অ
হয় নিজে যায় গৈ আৰু
মানে অ মানে এনেকুৱা হয় কে গা এবাৰ জঁপিয়াইছে ইফালে এবাৰ সিফালে জঁপিয়াইছে। ফূৰ্তিতে, কবনোৱা হৈ যায় গ'ল এতিয়া।
তাত হে এনেকে গুৱাহাটীত গোটেইখন বানপানী নহয়।
অ তাকে যোৰা বাটৰ পৰা গৈছে যে ই আজি। কালি গৈছে মানে আজি ৰাতিপুৱা পাইছেগে আৰু
অ
হেৰি কি কয় যোৰাবাটৰ বোলে গোটেই বানপানী বাছ যাবই নোৱাৰিলে।
যোৰাবাট খানাপাৰা।
অ ঢেৰ জেগাত হৈছে বোলে ন।
আই এছ বি টি চব।
মই যোৰাবাটৰ টো টাৰ্ম মোখপা গম পালো এইখিনি মই ইনষ্টাত পাইছো। কিবা জু ৰোড কিবা কিবি চবতে হৈছে। তাত মানে উ, চব যে এই কেইটামান জেগাত বাৰু পানী হ'লে বৰষুণ অ বানপানী, পানী হয় এই কিছুমান জেগাত মানে চবতে জানো তেনেকুৱা হয়। এইবাৰ হোৱাটো মানে। বহুত পানী হৈ গৈছে কাৰণে তেনেকুৱা হৈছে নে চ চব বাৰে সেই গোটেই কেইটা জেগাত হয়েই।
এ চব বাৰে গোটেই কেইটা জেগাত হয় য়েই।
এ মানে এইটো বৰষুণৰ পানীতে হৈ গৈছে।
অ সেইটোৱেই বৰষুণৰ পানী আছিলে কাৰণে ইয়াত বৰষুণ ৰ নৰখাই হ'ল মানে।
উম
নন ষ্টপ বৰষুণ দি আছে।
উম তাৰপাছত বাছ নাহিলে মানুহ দছটা মান বজাত পাইছেগে গৈ পেলাই। ৰুমত বাছ তাৰপা নাহিলে আকৌ বেলেগ বাছত আহিব লগিয়া হৈছে।
তাই মোক সিহঁতৰ ঘৰ পৰা আনিছিলে।
অ
মই ক'লো মানে মই বনাওঁ বুলি কিয় মই এনেকে শাক চাক বিলাক দিলে বনাই ভাল লাগে খাইহে বেয়া পাওঁ মই।
অ হয় নেকি।
অ তাৰপিছত বনালো। তোলা হ'ল নহয় তৰকাৰী সোপা।
অ,
তাৰপিছত নাখালে সেইটো কাৰণে এতিয়া কিবা ঔটেঙা।
উম। সিহঁতে বইল খাই নাই সিহঁতে ধুনীয়াকে। হা- কি?
তোমাৰ নেটৱৰ্ক নাই নেকি?
আ।
অ অ এতিয়া শুনিছোঁ। কি কৈছিলা? হেল্ল', হেল্ল', হেল্ল', অ তোমাৰ মাতটো অহা নাই অ শুনিছো কিবা কৈছিলা? ফুৰি আছিলে নেকি মাত ইমান ফাটি ফাটি আহিছিলে? হেল্ল',
অ শুনিছা নাই বোলো। হা,
মাতটো নহা হৈ গৈছে। তুমি শুনা নাই নেকি?
শুনিছোঁ শুনিছোঁ কোৱা।
অ, সিহঁতে বোলো ডিমা আৰু আলুৰ বাহিৰে একো বইল নাখায়।
অঁ,
মই যদি কিবা কম্প্ৰমাইজ‌ নকওঁ কি নকওঁ?
অ, ময়ও নাখাও মোৰো ভাল নালাগে।
উম। ৰঙলাউ।
অ,
তোমাৰ মাতো বহুত ফাটি আহিছে অ।
শুনিছা নাই এতিয়া।
এতিয়াও ভালকে
হেল্ল',
অ এতিয়া কোৱা।
আমাৰ বোলো মানুহ বিলাক খুব মানে বহুত নুধুকে জানো আগতে-
অ সেইটোৱে।
সেই তেতিয়া মানে সুধা সুধা এইবিলাক খাই বেয়া লাগে সেই- কিবা কিবি পাচলি থকা সময়ত যেনুকা তেনুকা পাচলি বিলাকো দি বনাই যে- মগু দাইল।
অঁ।
সেই তেতিয়াৰ পৰাহে খাব লোৱাৰ নিচিনা হৈছে।
অ তোমালোকৰ আগতে ৰাম ৰাম।
কম মানুহ মৰে নেকি কিবা। এই এবাৰতো হেৰিকেতো তোমাৰ চেন বৰ্তা। চেন বৰ্ত মানে আমাৰ কি আমাৰ পৰিয়ালটো ইমান বেছি ডাঙ ৰ লাও খোৱাব। কি আমাৰ কিয় আমাৰ সেই সৰু পৰিয়ালটোতে ধেৰ মানুহ মৰে মানে।
অঁ।
এই চেন বৰ্তা ঢুকাইছে তোমাৰ চেন বৰ্তাৰ দুমাহ হৈছে নেকি যেন তেন। নিজৰ ভাইকটো ঢুকাইছে আকৌ। তেনেকুৱা।
এতিয়া তোমালোকৰ ইমানতো মানুহ ন মৰা হ'ল ন?
অঁ, মানে আমাৰ পৰিয়ালটো সৰু সৰুৱে আছিল কিন্তু ভাগ হৈ হৈ আহি আছে যে। এতিয়া পুৰণি গাঁৱতো ভাগ হ'ল। তাৰপিছত আমাৰ এই চৰৎ চাৰহঁতৰ এই আমাৰ ঘৰৰ পৰা অকণ আগলৈ।
অঁ।
এই নামঘৰটো যে, আছে যে। সেইখনৰ ৰাস্তা ইঘৰো দূৰ হল।
ত মানে তোমালোকৰ লগত এতিয়া খেতৰ মানুহ মৰিলেও নাখাতে নেকি?
অঁ নাখতে কিন্তু চেন বৰ্তাহততো আমাৰ আমাৰ লগত চোৱা খাটিবলগীয়া নাছিলে।
অঁ।
আমাৰ মানুহ মৰিলে সিহঁতেও মানে। আৰু সিহঁতৰ মানুহে মৰিলে আমিও মানো।
অঁ, কিয়?
মানে সিহঁতৰ ব বৰ্তাহতৰ ঘৰৰ মানুহখিনি সেই, সেই তাতহে আছে সি টাৱাৰৰ ওচৰত।
অঁ।
সিহঁতে আচলতে সেইটো সেইফালৰ মানিব লাগে। কিন্তু বৰ্তাহত ইয়াত থকাৰ কাৰণে সিহঁতে মানে ইয়াৰ মানে আমাৰ লগত মানে।
উম, সিহতিও ৰাজখোৱাই লিখেনে?
অঁ। আৰু বৰ্তাহতে মনাৰ কাৰণে এতিয়া সিহঁতৰ মানে সেইকনৰ মানুহ মৰিলেও আমি মানি দিবলগীয়া নিচিনা হয়।
অ ইফালৰ মানুহ মৰিলে।
অঁ। মানে এইটো আমাৰ উল্টা পুল্টা হৈ আছে আৰু ডাঙৰ মানুহো নাই যে কোনোবাই কিবা এইবিলাকত পৰিয়ালৰ ডাঙৰ মানুহ থাকিব লাগে ন এইবিলাক জানিবলে। আমাৰ ডাঙৰ মানুহ বিলাক চব ঢুকালে এতিয়া কোনে কব। কিন্তু সিহঁত আমাৰ ইমান নিজৰ পৰিয়াল নহয়।
অঁ। মানে সাতপুৰুস হোৱাৰ পিছত নামানে।
অঁ, সিহঁত এতিয়া, আঁতৰ হল বোলে কিন্তু ইহঁত আমাৰ এইকনত থকাৰ কাৰণে আমাক এৰিব নোৱাৰা হ'ল। ওম
উম
এয়া আমাৰ কাহিনী।
হা?
সেয়া, বোলে আমাৰ কাহিনী।
ওম আমাৰো যোনখিনি হেৰি হল।
ওম।
মিলন বৰতা হতৰো আমাৰ মানুহ মৰিলে মানে। আমিও সেতৰ মৰিল মানো হা। আৰু যোনখিনি আমাৰ প্ৰদ্যুত প্ৰজ্ঞানহঁত যে। সিঁহতিও আমাৰ নিজৰ ন।
উম।
সিহঁতিও আমাৰ মানুহ মৰিলে মই মানে আমিও সেহঁতৰ মানুহ কিন্তু মানে এই মিলন বৰটাহঁতে সিহঁতৰ মানে না মা মৰিলে নামানে আৰু সিহঁতিও ইহঁত ত মৰিলে নামানে, তাৰ মানে এতিয়া দুই ভা দুই ফালৰ পৰা আমাৰ লগত আছে।
উম।
আমাৰ লগত মানে, টাৰ্মচ টো আছে কিন্তু দুইফালে দুইফালৰ ট্ৰামচ টো নাই।
এই ইহঁত ইহঁতো মানে আমাৰো তেনেকুৱা আমাৰ কিবা
কিছুমান যে থাকে যে, তাৰমানে সিহঁতক বোলে পলাই আহ গৈছিলে হবলা। সেইকাৰণে মানে সেই তেনেকুৱা কিছুমান থাকে ন, যে একচেপট ন কৰে নিজৰ পৰিয়ালৰ কাৰণে, সেই তেনেকুৱা হৈ গল কিবা।
অঁ ত তেনেকুৱাই বেছি ভাগ থাকে, কিবা কিবি মানে। আমাৰতো বাও আমাৰ বৰতাহঁতদিগণলৈ উঠি অহাৰ কাৰণে এতিয়া মান সিহঁতে মানি থাকে এৰিব নোৱাৰা হ'ল আমাৰ।
অঁ, অঁ, অলপ দিনৰ আগত শুনিছিলো মায়ে কৈছিল প্ৰজ্ঞান বোলে ছোৱালী এজনী পলুৱাই আনিছিলে?
কোনে?
অজ্ঞানে
অটো কৰ?
চেছপিয়ানৰ।